হেল্ল'?
অ'।
কি কৰি আছা?
অ' এইয়া খুৰাদেউ এই ঘৰতে আছো।
অ' তোমাৰ ভাত পানী খালা?
ত পনী খোৱা নাই, সাতটা বাজিছেহে চাৰে সাতটা।
অ' আমাৰ বনায়ে আছে ভাত পানী।
আমাৰো এই বনাই আছে হ'বলা।
অ' অ'। ত ব বতৰটো কেনেকুৱা আজি?
মোৰতো বৰষুণ পৰিছে কিন কিনকে এতিয়া ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আহিছে আৰু।
আমাৰ ফালে আজি দিনৰ দিনো ৰ'দ দি পেলাই এতিয়া ঠাণ্ডা ভাৱ এটা পেলাইছে তৰটো কিন কিনিয়া বৰষুণ দি
উম তাকে মানুহ কেনেকে জীয়াই থাকিব আৰু
তাকে।
গৰম যিটো পৰিছে।
অ' তাৰপৰা বোৱাৰীয়ে কি কৰিছে তোমালোকৰ?
বোৱাৰী ল'ৰা এটা হ'ল।
অ'।
এ নাতি এটা দেখিলো আৰু। আজি এ ধৰা তোমাৰ কিমান দিন পঞ্চল্লিশ দিন মান হৈছে আৰু।
অ'।
বৰ নাতি এটা চাবলৈ মন আছিল অ'।
তাকে আমাৰ লৰাটোৰো বিয়াখন পতা নাই।
পাতিব হ'ল আৰু আপোনাৰ ল'ৰা পয়ত্ৰিশ মান বয়স হলেই দেখোন?
উম এতিয়া চৌত্ৰিশ বছৰ হৈছে।
চৌত্ৰিশ মইতো চৌত্ৰিশ বছৰলৈ মইটো চৌত্ৰিশ বছৰলৈ দেখোন আমাৰ ডাঙৰ ল'ৰা হ'লেই।
তাকে।
সৰু ল'ৰাও পাঁচ বছৰ মান হ'ল।
ল'ৰাটোলে ছোৱালী এজনী পোৱা নাই বুজিছানে।
ছোৱালী?
অ' বিচাৰিয়ে পোৱা নাই।
ছোৱালী পাবলে তান, চব মানে আগৰ পৰা হৈয়ে থাকে যে।
উম চাইয়ে থয় আৰু নিজে নিজে।
চাইয়ে থৈ দিয়ে অ'।
উম।
আমাৰ ল'ৰা কেইটা যেনে তেনে আনি হ'ল আৰু।
উম ভালেই হৈছে দিয়ক।
মই আমাৰ ওচৰত ছোৱালী এজনী আছে বাৰু।
অ' সুধিবচোন তেতিয়াহ'লে?
পঢ়া শুনা কৰি আছে চাগে তাই।
অ' ছোৱালীজনী ভালনে?
ছোৱালীজনী বাৰু ভালেই মই জনাত।
অ'।
হ'লে আজিকালি ছোৱালী একো গ'ম ধৰিব নোৱাৰি নহয়।
তাকেহে নিজ
মনে মনে কি হৈ থাকে অ'।
উম।
আপোনাৰ মোৰ যুগৰ কথাও বেলেগ এতিয়াও বেলেগ।
এতিয়া যে গৈ কথাও বেলেগ হ'ল।
উম। আমি, পঢ়িছিলো হাতত সেই কিতাপ বহী লৈ যাওঁ। বস্তা এটা লৈ যাওঁ। আজিকালি ল'ৰা ছোৱালীয়ে কি ইমান সুবিধা পাইছে।
তাকে।
চৰকাৰে কিমান সুবিধা দিছে, হ'লেও নাই পঢ়া শুনাটো নাই।
তাকে হে,
উম।
অ'আপুনি চৰকাৰী আঁচনিবোৰ পাই আছে নাই?
নাই, নাই, নাই সেইবোৰ কথা নক'ব আৰু
অ' মইতো পায়ে আছো চৰকাৰী আচনিৰ এই বৃদ্ধ পেঞ্জন।
আজিকালি সেইবোৰ বাদ দিয়ক আ। আৰু বাদ দিয়ক বেলেগ কথা উলিয়াওক।
অৰুণোদয়চ অৰুণোদয় পোৱা নাই বোৱাৰীয়ে।
নাই, নাই, নাই আমাৰ সেই গৰাকীয়ে এইবোৰ একো গমেই নাপায়।
অ' আমাৰ বৌ তো পাই আছে অ'
ঘৰতে আৰু থাকিব।
অ'
কিবা কিবি অকল সেইবোৰ কাম আজিকালি,
হেয়ে এ একো নকৰাকে কেনেকে খাই থাকিব।
উম, তেনেকে থাকিলে নহ'ব।
তাকে হে, বাকী ঘৰ দুৱাৰ বনাই হ'লগে ন।
ঘৰতোহে আৰু ল'ৰাই বনাইছে আৰু।
অ' কেনেকুৱা অসমাৰ অসমাৰ সেই ঘৰ নে।
অ'অসমাৰ অ,
উম, উম।
আগৰ দিনতে ভাল আছিলে।
হ'ম।
খেৰ, বাহঁ, বেত সেইবোৰ ঘৰত বাঁহৰ বেৰ তাত মাটিৰ প্ৰলেপ দি। ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা ঘৰ আ আজিকালি ঘৰত সোমাব নোৱাৰি। সেইবোৰ সেইবোৰ ঘৰ ঠাণ্ডাত ঠাণ্ডা গৰমত গৰম আৰু আজি কালি ঘৰ গৰমত গৰম। আকৌ ঠাণ্ডা
ঠাণ্ডাত উম।
কি হ'ব। মই ভাবিছোঁ, তেনেকুৱা ঘৰ এটাকে বনাম নেকি। নৰা আৰু নৰা আৰু। খেৰেৰে, বাঁহে আপোনালোকৰ সেইফালে বাঁহ চাহ পায় নেকি?
আমাৰ বাঁহ আছিলে বাৰু জাতি বাঁহ, ভুলকা বাঁহ।
অ' ভলুকা বাঁহ, জাতি বাঁহ এই গাত ধৰি কৰিব লাগিব। সূতাটোপা পুতালে কে খুটাটো হ'ব বাৰু খুটাবৰ কাৰণে বাঁহ আছে আমাৰ মকাল বাঁহ।
অ'।
তাকে বোলো ধুনীয়াকে আগফালে সৰুকে ঘৰ এ, খোতালি
অ' আমাৰ ইয়াৰপৰা নিব পাৰিব বাঁহ।
আজিকালি যে সেইটো বস্তু হেৰাই গৈছে।
হেৰাইে গৈছে আৰু, নাইকিয়াই হ'ল, বিলুপ্ত হৈ গ'ল।
বিলুপ্ত প্ৰায় হৈছে অ'। ধুনীয়াকে মই বোলো আগফালে সৰু হয়।
অ', অ'।
মই অকলে থাকিবপৰা, বাকীবোৰতো আজিকালি নাথাকেই।